হেল্ল' অহ কি কৰি আছা?
এ ভাত খাই পেলাই বিচনাত উঠিব ধৰিছোঁ তুমি।
সেয়া ময়ো ভাত খাই পেলাই অকণমান জিৰাইছোঁ মানে ভাত খোৱা আজি দেৰিয়ে হ'ল ভাত পানী বনাই কৰি বাচন আলহী আছিলে বাচন বৰ্তন ধুওঁতে কৰওঁতে দেৰিয়ে হ'লগৈ তাৰপিছত আৰু অকণমান এতিয়া অকণমান বোলো বহি লওঁ বহি লৈ পেলাই আৰু বিছনাত উঠিম আৰু উঠা নাই বাৰু সেইয়া মানে আলহী থাকিলে জানাই নহয় আৰু বহুত দেৰি হৈ গৈ বাচন বৰ্তন ধোওঁতে পওঁতে বহুত সময় লাগেগৈ।
তাকে কামো বহুত ওলাই ন
সেইটোৱেইটো। মানুহ হ'লে বাচন চাচনবিলাক বহুত ওলাই নহয় একেবাৰে আৰু আলহী থাকিলে এখন চব্জিয়ে নহয় ঢেৰ চব্জি বনাব লাগে। দুই তিনিখন চব্জি বনাব লাগে চব্জি বনালে আৰু তেতিয়া মানুহ সৰহৰ মানুহ আকৌ সেয়া চবজি কেৰাহী কুকাৰ কিবাকিবি ঢেৰ ওলাই নহয় একে জানাই দেখোন এইবিলাক আৰু ঢেৰ লেঠা একেবাৰে নহয় হে নহয় দিনটো। সেইটোতো দিনটো একে কাম নহয়হে নহয় একেবাৰে ন।
মানুহৰ কাম কেতিয়াও শেষ নহয়। কাৰণ জীৱনটো কাম কামতেই যাব আৰু মানুহৰ।
সেইটোইটো কাম মানে শেষেই নহয়গৈ জীৱনটোত কাম কৰি কৰি মানুহৰ একেবাৰে হেৰি হৈ যাবগৈ মানে কিমান কাম কৰিবি মানুহক কেতিয়াবা কি নোৱাৰোঁ, কিমান কাম কৰিম তেনেকুৱা নিচিনা লাগে আৰু কিন্তু উপায় নাই। কৰিলেও নহয় এতিয়াতো কৰিবও লাগিব আকৌ বোলে এতিয়া দুই তিনিজনী মানুহ থাকিব ভাল বোলে কোনোবাই নহয় কোনোবাই কিবা এটা কৰিছে এতিয়া আমাৰ অকলশৰীয়া মানুহ অকলে অকলে চব কৰিবই লাগিব আনেনো কোনে কৰিব আৰু সেই তেনেকুৱা নিচিনা হয় ন।
য়ে কাৰণ এতিয়া ৰাতি ৰাতিটোহে আৰাম আকৌ ৰাতিপুৱা লগে লগে আৰু দৌৰাপৰা উৰ তোলো যানতে কওঁতে।
সেইটোৱেই ৰাতিপুৱা হ'লে আকৌ ডিউটি যোৱা মানুহ গ'ল। সেইৰিটোৱেই ৰাতিপুৱা সময়মাততে যোৱা মানুহ গ'ল কামলৈ আকৌ, থকা ঘৰত থকাখিনিয়ে আকৌ খোৱা বোৱা ল'ৰা ছোৱালীক টিফিন পাতি বনোৱা, কৰাই একেকৰং বকৰং মঠতে শুৱাৰ পৰা উঠাৰ পা বুলি ভৰি হাত, মানুহৰ ৰেষ্ট নহয় আৰু একে ৰাতি শুৱ কঠে আৰু মানুহৰ অকমান ৰেষ্ট তাৰ পাছত আৰু ৰেষ্ট নাই আৰু মানুহৰ। একেবাৰে
তাকে মানুহৰ লাইফটোৱে হৈছে তেনেকুৱা আগৰ কষ্ট নকৰিলে নে তুমি খাবা কবা হয় নহয় কষ্ট কৰিব লাগিব।
গলে টেচন পইচাও ধঢেৰ লাগে মানুহক পইচা নহ'লে একো নাই পইচাৰ কাৰণে মানুহৰ কৰ্ম কৰিবই লাগিব, দৌৰিবই লাগিব। আজিকালি বস্তু বাহনি যি, দাম হৈছে এটা মানে কম কাম কৰি মানুহৰ মানে দুই তিনিটা পৰিয়াল চলাটো টানেই হৈ পৰিছে মানে এতিয়া ধৰাচোন বস্তু তোমাৰ হলি বহুত দাম হ'লতো সেইটো কাৰণে মানে এটা পইচা সেইটোে এটা পইচা নাাটই লগতে এতিয়াতো আজিকালি স্মাৰ্ট মিটাৰ বঢ়াইছে নহয় স্মাৰ্ট মিটাৰ বঢ়াইছে ন সফালে
বঢ়াইছে-বঢ়াইছে-বঢ়াইছে আমাৰো বঢ়াইছে তোমালোকৰ
আমাৰো বনাই বঢ়াইছে তাকেহে স্মাৰ্ট মিটাৰত কোৱা শুনিছোঁ লাইটৰ বিলবিলাক বোলে বেছি আহে এতিয়া কি বা হয় এতিয়া বেছিয়ে আহে নে কমেই আহে এতিয়ালৈকে আমাৰ বাৰু বিল অহা নাই আহিলেহে গম পাম। পোৱা যাব আৰু।
নহয় এতিয়া মানে স্মাৰ্ট মিটাৰটো লগাইছে কিন্তু মানে স্মাৰ্ট মিটাৰটো এটা কেপাচিটি আছে, যদি তুমি লাইট অলপ অফ কৰি থোৱা, নিজৰ মানে নিজৰ ওপৰত নিৰ্ভৰ কৰে, তুমি যদি যদি ভালকে ইউজ কৰা, যে বুলে অযথা লাইটটো খৰচ কৰিম নোৱাৰা, এতিয়া তুমি ভিতৰত আছা ভিতৰত থাকা সময়খন তুমি লাইটটো অফ কৰি থোৱা। বা বাহিৰলৈ ওলাই আহিছা লাইকটো অফ কৰি থোৱা, এনেকে যদি পাঁচটা ৰুম পাঁচটা ৰুমত তোমাৰ যদি পাঁচটা লাইট জ্বলি থাকে, ফেন যদি পাঁচখন ফেন চলি থাকে তোমাৰ এনেও লাইটৰ বিলটো বাঢ়িব আৰু এতিয়া তোমাৰ জিঅ'হে। মানে কি তোমাৰ মোবাইলৰ পৰাহে তুমি ৰিচাৰ্জ চিচাৰ কৰিব লাগিব। দুশ টকা ভৰালে তোমাৰ দুশ দিনো নাই, দুশ টকা তোমাৰ দহ দিনহে যাব।
সেইটোৱে। সেই তেনেকুৱা হোৱাৰ কাৰণে এতিয়া আজিকালি কি বা হয় ধৰিবই পৰা নাই, এতিয়া লাইট টৰ বিলটো আহিলে পিছলৈ গ'ম পোৱা যাব আৰু, এতিয়া বাৰু গ'ম পোৱা নাই। এতিয়া অলপ দিন পাছত গম পোৱা যাব আৰু কি বা হয় কি বা নহয় তেনেকে। বাক বাকী এতিয়া আমি ভাবিছিলোঁ ফুৰিবলৈ যাম পিছে এতিয়া দেখোন ফুৰিব যোৱাটো দেখোন কেচেলেই হ'ব নেকি ঠিক নাই, মানে একেবাৰে ইফালে জ'ৰ্ছ চেৰাপুঞ্জী হেৰিলৈ শ্বিলঙলৈ যোৱা ৰাস্তাটো জোৰ এ, জোৰা বাট নে কি বুলি ক'লে, জোৰাবাটৰ বোলে গোটেই অ' জোৰা বাটত গোটেই পানী, বানপানী, একে গছ চছ বাগৈ মানে দেৰ একে ৰাস্তাৰ ওপৰত একেবাৰে।
তাতে গুৱাহাটীতো পানী ভৰ্তি হৈ আছে।
ভৰ্তি হৈ আছে, এতিয়া জোৰা বাটত বোলে এইবাৰ বহুত বানপানী হৈছে, এতিয়াতো বেলেগত বাৰু আগৰ বোলে তেনেকৈ ইমান নহয়, এইবাৰ বোলে ইমানেই বানপানী হৈছে, ইমানেই বানপানী হৈছে একে তাত বোলে এতিয়া যোৱাটো টানেই আৰু। পৰিছে এতিয়া তাকে যদি তেনেকুৱা হয় আকৌ ভয়ো লাগে নহয়, এতিয়া যাবলৈ চাগৈ কেঞ্চলে হ'ব নেকি ঠিক নাই আমাৰ যোৱা টো চাগৈ, আমি এতিয়া ভাবিছিলোঁ এবাৰ গৰম বন্ধ বুলি এপাক ফুৰি কৰি আহোঁগৈ। পিছে আকৌ এয়াহে হৈছে, এই মানে কিবা আজিকালি মানে ভবালৈ ফুৰিব যাওঁ বুলি ক'লেও মানে ভাবি চিন্তিহে যাবলগীয়া হয়, পটক ক'তে আচানক কি কি আহি যায় ঠিকেই নাই, ধেমালী মানে ভাবিবই নোৱাৰি দেখোন।
তাকেতো, এইটো এতিয়া ইমান ৰি ৰিক্স লৈ পেলাই ইমান দূৰলৈ যোৱাটো সম্ভৱ নহয় কাৰণ ইমান এটা ৰিক্সাত ডাঙৰ আৰু তাৰ উপৰি বাহিৰলৈ যোৱা হ'ব হয় নহয়? তেতিয়া যদি ইমান এটা প্ৰব্লেম হয় সেই প্ৰব্লেমত নোযোৱাই ভাল। আৰু কেউফালে এতিয়া বানপানী মানে পাহাৰ খহি পৰিছে, নানান ধৰণৰ ৰাস্তা ব্লক হৈ ছে, ব্লক হোৱাৰ পিছত এতিয়া গছ গছনিবোৰ ভাঙি পৰিছে। আৰু তেনেকুৱাত অসুবিধা হয়, সেই অসুবিধাটোৰ কাৰণে এতিয়া মানে যোৱা নোযোৱাই ভাল।
এইটোয়ে য'ত টো মানে ত্ৰিছ ত্ৰিছ হৈ যায় যে পটকতে ভয়ে লাগে, এতিয়া মানে কি হ'ব এতিয়া কি নহ'ব এতিয়া শ্বিলঙলৈ যাবলৈ যোৰা বাটত তেনেকুৱা হ'লে এতিয়া যদি আমি যোৱালৈ ধৰ বাট চাত মুকলি হয় ভাল হয় এতিয়া বাৰু যাব পৰা যাব, কিন্তু এতিয়ালৈকে বৰ্তমান বোলে পানী চানী তেনেকৈ হেৰি হৈ আছে বোলে যোৰাবাটত। এতিয়া তেনেক কুৱা হ'লে অকণ ভয় লাগে নহয়চোন। তেতিয়া যোৱাটো কেঞ্চেলেই কৰিম ছাগৈ যদি তেনেকুৱা হয়।
তাকে নহয় এনেকুৱা ৰিক্সলৈ পেলাই যাব নালাগে কাৰণ, বেলেগলৈ যোৱা তোমালোকে।
সেইটোৱেই সেইটোৱেই ভাবিছোঁ যদি আৰু সেইটো নহয় সেইটো কেঞ্চেল কৰি ক'ৰবাত বেলেগতে ওচৰতে গৈ পেলাই এপাক আহিম আৰু, এই মানে কি আৰু ল'ৰা ছোৱালী এতিয়া নগ'লেও নহয় যে যাওঁ যাওঁ কৈ আছে সেইটো কাৰণে ক'ৰবাত নহয় ক'ৰবাত এপাক ফুৰাই আনিম আৰু, যদি তালৈ যোৱাটো মানে কেঞ্চেল হয় এনেকুৱা হ'লেতো কেঞ্চেলেই কৰিব লাগিব। তেতিয়া সেই ওচৰতে ক'বাত ফুৰাই কৰি লৈ আহিম আৰু। সেইটোৱেই ওচৰত তে ক'ৰবাত ফুৰাই কৰি তেনেকৈ এপাক, আকৌ অৰুণাচলৰ ফালেও কি যাবা। অৰুণাচলত টাৱং এইবিলাক ইটানগৰৰ ফালেতো গোটেই সেয়া ইটানগৰৰ ফালেওতো গোটেই পাহাৰ খহি খহি পৰিছে, সেইফালেও অসুবিধা সেইফালেও যাব নোৱাৰি।
নাই নাই এতিয়া মানে এনেকুৱা হৈছে তোমাৰ ক'তোও যাব নোৱাৰা। এতিয়া মানে পানী কেউফালে পানীয়ে হৈছে ন।
সেইটোয়ে এতিয়া বাৰিষাযে বাৰিষা। তাৰ মানে এতিয়া ধৰাচোন আমাৰ সেইটোৱেই, আৰু মানে কি হয় এতিয়া আমাৰ ইফালেহে এতিয়া আমাৰ বৰষুণটো কমি আছে আমাৰ ইফালে বৰষুণ বুলিবলৈ নায়েই, কিন্তু এতিয়া বেলেগ জেগাত মানে বহুত বৰষুণ দিছে বহুত বৰষুণ দিছে বহুত বানপানী হৈছে। এতিয়া মানে অৰুণাচলত সেয়া বানপানী একেবাৰে গোটেই পাহাৰ খহি খহি পৰিছে, ইটানগৰৰ ফালে মানুহৰ একে বহুত সমস্যা হৈছে এতিয়া। সেইবিলাকততো এতিয়া আকৌ ধৰচোন সেইবিলাক জেগালৈও যাবলৈ ভয় তেনেকুৱা হৈ থাকিলে। যদি ধৰক আধা ৰাস্তাতে আকৌ মানুহৰ ক'ত কি কেতিয়া হেৰি হয় ভয়ো লাগে। সেইকাৰণে মানে কিবা কৰো সেইবিলাক জেগালৈ এতিয়া যাবলৈ অকণ ৰিক্সো হয়, সেইকাৰণে নোযোৱাই ভাল নেকি।
নহয় পাহাৰীয়া এলেকাত নগৈ পেলাই বেলেগ ধৰা বেলেগ চাইদে গ'লেই হ কাৰন এইবিলাক জেগাত এতিয়া হিংসাক দৰ লগত লখিমপুৰ চাইডেও যাব নোৱাৰা লখিমপুৰ চাইডেও বৰষুণৰ বানপানী গোটেই পানী ভৰ্তি। গাঁও বিলাকৰ অৱস্থাই নোহোৱা হৈছে মানুহৰ।
নোহোৱা হৈছে সেইটোৱেই। এতিয়া মানে বহুত জেগাতে বানপানী হৈছে, এইবাৰ একেবাৰে ইমান বানপানী হৈছে। যে বানপানীৰ সমস্যাটো আমাৰ মানে সমাধান কেতিয়া হ'ব ঠিকেই নাই, আমাৰ অসমত বানপানীৰ সমস্যাটো বহুত বেছি হ তীতৰ পা বানপানী বানপানী কৰিয়েই আমাৰ মানুহৰ মানে দিনবিলাক গৈছে। এতিয়া বানপানীত ধৰকচোন এতিয়া গৰু ছাগলী গোটেই মানে আ হাঁহ পাৰ মানুহৰটো কম ক্ষতি হৈছে নে? তিয়া বানপানী হোৱা মান জেগাবিলাকত আমিতো বাৰু ফুৰিব যোৱাত টোহে চিন্তা কৰিছো, আমি বাৰু ফুৰিব যাব পৰা নাই বাৰু নগ'লেও কথা নাই ন।
সেইটোইটো এতিয়া এইটোৱে মানুহে এতিয়া তাকেটো
সেইটোৱে এতিয়া যোনবিলাক জেগাতই হৈছে ন' বানপানী যোনবিলাক জেগাত হৈছে সেই জেগাবিলাকত টো মানুহৰ কিমান ক্ষতি হৈছে ভাবাচোন গো টেই ধৰ হাঁহ, ছাগলী মানুহৰ গৰু, গাহৰি যিমানখিনি পুঢ়িছিলে সেইখিনিটো চব অনিষ্ট হৈ গৈছে চব কোনোবাই যদি ক'ৰবাত ৰাখিব পাৰিছে। তেতিয়া বাৰু বাচি গৈছে ইমানখিনোটো আৰু বানপানীতটো ৰাখিবলৈ সহজ নহয় কাৰণ আৰু শিবিৰ ক'ৰবাৰ ৰাস্তা ওখ ৰাস্তাত গৈ মানুহে মানে জীৱন নিৰ্বাহ কৰিছে গৈ এইকেইটা দিন। তেনেকুৱাতটো আৰু মানুহৰ ধৰচোন হেৰি কৰিবও নোৱাৰি এতিয়া আমি বহুতেই সুখ খত আছোঁ সেইকাৰণে আমি ফুৰিব নগ'লেও ধৰক কথা নাই কিন্তু সেই মানুহখিনিৰ কথা ভাবিবলৈ গ'লে বহুত আচৰিত লাগে। কাৰণ এতিয়া সমস্তখিনিয়ে বানপানীত শেষ হৈ গৈছে দে চুন
তাকেতো এতিয়া মানে আমাৰ ইয়াতে আমাৰ ইয়াতটো বাৰু তেনেকুৱা নহয় আমাৰ জেগা কন বহুত ভাল। সেইটো কাৰণে আমাৰ জেগাখনত মানে কেওফালৰ পৰা মানে সুবিধা কিন্তু অইনৰ জেগাৰ মানে অই ন জেগাবিলাকত একেবাৰে তোমাৰ একে বানপানীহে চাবা বোলে আজি বুলে আমুক হে চাবা কাইলৈ বোলে তামুকে যাবা কিন্তু আমাৰ জেগাখনত সেইটো প্ৰব্লেম নহয় কাৰণে আমি বহুত সুখী এইখিনিত।
সুখী, সেইটোৱে আমি ধৰ এতিয়া ভাবি আছোঁ আমি ভাবি আছোঁ ফুৰিব যাব পৰা নাই ৰাস্তা ঘাট বন্ধ হৈ যায়। কিন্তু, সেই মানুহখিনিয়ে যিখিনি বানপানী হৈছে এসাঁজ ভাত খাবলৈ নাই পোৱা ছাগৈ, কাৰণ য'ত বানপানী হৈছে, তে সেয়া মানুহেতো ভাত বনাব কেনেকে? সেই শিবিৰ পাতি-পাতি, বেলেগত আছে আৰু বেলেগত আছে সেই বানপানী দোৱাৰ পৰানো ক'ত কোনো মানুহে চাউল পাত এইবিলাক আনিবগৈ আৰু বানপানীতনো কোনে দিবগৈ এতিয়া ধৰ কোনোবাই কৰবাত সাহাৰ্য দিব কিন্তু ত' লগে-লগে নিদিয়ে। সেইবিলাক মানুহেটো ল'ৰা ছোৱালী ইমান সৰু-সৰু ল'ৰা ছোৱালী দেখিলেই বেয়া লাগে যেনেকৈ দেখাই সেয়া মানুহ গৰু, ছাগলী মানে হাঁহ, পাৰ, মুৰ্গী এইবিলাক চব একেলগতে তে মানুহ কেনেকৈ আছে? আৰু খাবলৈ বহুতেতো খাবলৈও নাপায় মানে খাবলৈওতো নাথাকে।
কোনোবাই দিব দিব কৈ তেওঁলোকে বাচ্ছাই কোনোবাই দিব, কোনোবাই দিব বুলি তেওঁলোকে বাট চাই থাকে। এতিয়া প্ৰশাসনৰ ওপৰতৰত চক কাৰ ওপৰত আশা কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কিন্তু আমাৰ আমাৰো সেইটো নাই আমি খাল আমি ধুনীয়াকে খাই আৰামত আছো খেই চাইদৰ মানুহ অৱস্থা দেখিলে উম, মনতটো বেয়াই লাগি যায় দেখিয়ে দুখ লাগে।
তাকিব সেইটোৱে-সেইটোৱে সেইটো ভাবিলে আমি আমাৰ আকৌ মানে বেয়াও লাগে যে এই আমিতো ফুৰিব যোৱাহে কথা চিন্তা কৰিছোঁ। সেই মানুহখিনি য'ত যোন এলেকাত শুইছে স সেই মানুহখিনি কেনেকুৱা হৈছে। মহাটো বাৰু ফুৰিব নগ'লেও চলি যাব। কিন্তু সেই মানুহখিনিতো কি কৰি খাইছে? কি গৈছে সেই জেগাখিনি এতিয়া কিমান দিনলৈ নুখুকোৱালৈকে সেই জেগাখিনি, এতিয়া বানপানী হৈ যোৱাৰ পাছত মানুহৰ কম অসুখ হ'ব নেকি, কমটো অসুখ নহ'ব সেয়া মানুহৰ শুকোৱা জাগা শুকোৱাৰ পাছত মানুহখিনিতো কম লেতেৰা বস্তু, কম হেৰি সেইবিলাকতো মানুহৰো বহুত অসুখ হৈ যাব ন' বান
তাকে মানুহৰ মানে অৱস্থা নোহোৱা হ'ব আৰু এতিয়া দিনক দিনে মানে বানপানীতো ইমানেই হ'বলৈ ধৰিছে আগতে হৈছিল কিন্তু ইমান নহয়, এতিয়া মানে একে ঘৰ দুৱাৰ ভাঙি চিঙি গছ নি ভাঙি চিঙি একে অৱস্থা নোহোৱা গত কৈ পেলাইছে বা আচৰিত লাগে দেখি পেলাই। সেইবিলাক দেখিলেযে ভয়ে লাগি যায়গৈ কাৰণ আমাৰ ইয়াত এনেকুৱা নহয় যে। সেইটো কাৰণে ভয় লাগে আৰু।